কি কৰি আছে?
মই এয়া টাতত বহিছোঁ।
অঁ।
তই কি কৰিছ? বতৰ আজি বৰ ভাল পথাৰত থাকিবলৈ ভাল হৈছে।
অ, পথাৰত থাকিবলে ভাল হৈছে বাৰু তাঁত ববলে বেয়া হৈছে চাগে?
উম, এই এইবেলা নাযাওঁ যে অকণমান বহিছোঁ ফুলটো জুইছোঁ।
অ অ।
তহঁতৰ ফালে কেনেকুৱা বতৰ
আমাৰ এইফালে বৰষুণ দি আছিলে এতিয়াহে অকনমান দাঙিছে আৰু বতৰটো
অ আমাৰ ইয়াত পানী বাঢ়িলেহে তহঁত
অ আজি ক'ত ৰুলেগে
এ মানুহ এ ঘৰ ৰুব নামাতিছিলে তাতে ৰলগে
অঁ অঁ হাজিৰা নে নে এ নে হেৰি এনেহে ৰৈ দিছে
সেই ঠিলাকে আছিলো শুৰিে মই মায় এগে
অঁ অঁ
এ আজিকালি মানুহে এনে কৰি দি লাভ নাই নহয় হাজিৰা কৰিলে বহুত কষ্ট হয় সেই মানে তোৰ এটা দেকে আহে গৃহস্থ আমি সোনকালে যাওঁ বুজি নাপাজা
অঁ অঁ
গতিকে আমি বোলো ঠিকা কে লৈ লোৱাই ভাল আমা
অ কিমান লৈছিলে ঠিকাকে
থিকাকে তো হেৰি এইটো এবিঘা এতিয়া প্ৰায় দুবিঘা মানে হব জুখিব লাগিব মানে
অঁ
জুখিলেহে হ'ব
আপোলোকে নিজে জুখিব নে বেলেগ কোনো গৃহস্থ হয় জুখিব
নাই গৃহস্থ ঘৰে জুখিব লাগিব আমি কেলে জুখিম জুখি পেলাই পইচাটো দি দিবহি লগত আমি থাক এ এম
অঁ তাৰপিছত খোৱা বোৱা কৰিলে
কৰিলো কলো মই আহি পেলাই ভাতকেতামান খাই শুই দিলো শুই দিয়া পাছতে ভাত ক' লাগিল গল ন এই ৰাতিপুৱা পাঁচ তাতে নামিচুহি পাঁচটাত নামিছোঁ পূৰা দহটাত উঠি আহিছোঁ
অ
চাহকণ খাই কিমান দেৰি থাকিবি
হয় দছটা বজালৈকে থাকিব পাৰি আৰু কাৰণ একেৰাহেো তললেমুকৈ ৰুইয়ে থকা হয়
উম তাৰপিছতে বোলো নহয় যাওঁগৈ বোলো এডাইও হ'ল বাৰ দাই কহে আহিছো বৃহস্তৰ ওচৰতে ৰুই আছিলে ৰোৱা নাই বা কোৱাাও নাই আমাৰ ৰুবলৈ
অ
খোৱা বোৱা কৰিলে
খোৱা বোৱা এই ভাতকেইটা খাই উঠিছো
অঁ স হে
ভাত সেই ৰঙালাও বাকলিয়ে বুট আলুৱে ভাজিছিলে তাৰ পিছত মগু দালি জিকা আলু এনেকে দি পেলাই আঞ্জা বনাইছিলে উ্চ
তহট ৰঙালাও লাগিছে নে কিনা
নাই নাই আমাৰ ৰঙালাও কিনি আনি থৈছে পথাৰ দিনত লাগে যে
অ আমাৰ আকৌ ইয়াত
তাকে কাইলৈ কাইলৈ বোকা দিব এতিয়া কঠিয়া তুলিবগে লাগে।
অ তই পৰিবি নে তোলিব?
কঠিয়া প্ৰায় খিনি ময়ে তোলো আমাৰ ইয়াত কঠিয়া তুলিবলৈ ভাল নহয়।
অ অ বালি হেৰি নাহে মাটি নাহে।
বৰ মাটি নাহে আৰু আহিলেও একোব মাৰি দিলে আঁতৰি যায় কাঠ মাতি নহয় যে।
অ টিউচন কৰিবলৈ ঘৰলে আহে নে নাই যাব লাগে?
ঘৰলৈ আহে, ঘৰলৈ আহে।
অ।
এ এজনীয়ে কৈ আছে এতিয়া সময়তো হৈছে কাৰণে মই বোলো তুমি লিখা মই বোলো ফোনত কথা পাতিলো।
অ মই আগতয়া সৰু সৰু লৈছো যে ঘৰে ঘৰে যাব লাগে।
অ ঘৰে ঘৰে যোৱা বছৰ গৈছিলো এইবছৰ নাই যোৱা নিজে আহিলে আহিব নাহিলে নাই বোলো।
অ।
চব সম চব সময় লোকক ঘৰলে যাবলৈও বেয়া।
বেয়া উম। পেহী কি কৰিছে?
পেহীয়ে কঠিয়াত তৰিবেললৈ যাবলৈ ওলাই মিনি বহি আছে।
অ ভূৰিতে পাৰিব
পেহীয়ে বান্ধি দিয়াহে, হ'লেও তোলে আৰু অকমান অকমান।
অ বালি বোক নাহে যে।
আহ আকৌ বান্ধিবলে লাগে পাৰে পাৰে বান্ধিবলৈ লাগে ৰোৱে নহয়, ট্ৰেক্টৰে হেৰি হাল বোৱা মাটিত দেখোন ৰুৱনি মাটিত সোমাই থাকে।
অ সেইটো
অ এইটো ভুৱে ৰুৱে আকৌ
অ তোৰ বিষাই নে নিবিষাই ভৰিটো?
পাছত বিষায়।
উম
ৰুই থাকো নে আউ খেতিটো হওক বুলি চাই আউ বিষ বিশষকে হা?
পেহায় কঠিয়া নিতলে নেকি?
তোলে, তোলে, পেহাইও আলি আলি পদূলি দি থকা মানুহে বয়স হৈছে নহয় কিনো কৰিব ইমানকে।
উম
হলিও সেই কাইলৈ তুলিব লাগিব ক মাটি আমাৰ দুবিঘাহে ৰুৱে কাইলৈ একেলগতে দি দিব বোকা।
অ
ৰোৱ-ৰোৱনী মাতিছে চাৰিজনী অ ৰোৱনী আহিব চাৰিজনী তাৰপিছত ঘৰগিত পেহীয়ে ৰুৱনি চাৰিজনীৰ লগত ৰুব, পেহাই মই সেই তাতে কৈ ৰোৱা ওচৰতে কঠীয়া আছে
অ
তাতে তাৰ পৰা কঠীয়া তুলি দিম আৰু পেহাই এ সহেঁতে ধৰি থাকিব ৰোৱনীকেইজনীহঁতে।
অ।
এ ঘৰৰ ওচৰতে কঠীয়া কেইডালমান আছিলে বোলে এইকেইডালকে তুলি থওঁ।
অ নহয় যদি ৰোৱনী মাতিছে কঠিয়ও লাগিবই আৰু।
আৰু একেদনাই আজৰি হ'লে বেছি ভাল জাননে নাই?
আমাৰ সেই যোৱা বছৰৰ পৰা একেদিনা আজৰি হোৱা লেখিয় হৈছে, এইবছৰো তেনেকুৱাই কৰিব এতিয়া কোনেনো একেৰাহে ইমানকে লাগি থাকিব।
সেইটোৱে কষ্টটোৱে হওক লাগিলে এদনেই নামিব লাগে।
অ কষ্ট আৰু এদিনেই কওঁ ভালকে একেলগতে হৈ যায় আও।
উম।
তাকে জানো আজি আকৌ ৰাতি বৰষুণ দিয়ে নে নিদিয়ে।
অঁ বৰষুণৰ ওপৰতহে ডিপেণ্ড কৰিব।
অ।
বৰষুণটো।
বতৰ এইটো কিনো কৰিছে আৰু দেই।
পানীটো ইমান মানে হৈ থকা নাই নেকি।
পানীয়ে বোকা দিওঁ বুলি কলে ধুনীয়াকে হৈ আছে আকৌ ৰাতিটোৰ ভিতৰতে কি ঠিক শুকাইো থাকিব পাৰে নহয়।
অ।
ভৰসা নাই যে সেইটো কাৰণে আমাৰ ইয়াত কঠীয়া দুলিি নথয় মানুহে ৰোৱনীয়ে ৰুই থাকিব গ‌ গীহচ। তই কঠিয়া তুলি দি থাকে।
অ অ।
কঠীয়া হ'বা আপুনি যেনিবা গোটেই টোপোলাহঁতে তুলিয়ে থই যদি ৰ'দ যদি দি দিয়ে। পানীতটো শুকাই যাবা আমাৰ ইয়াত সুনডা লগাব পৰা ব্যয়ৱস্থা নাই যে।
অ।
এনে কঠিয়াবোৰ লোকচান হব নহ।
লোকচান হ'ব অ হয় হয়।
এ সেইটো কাৰণে নুতলে।
আমাৰ ইয়াত এতিয়া ধৰ ভেটি দিলেই পানীতটো হৈ যায়। এডুৱা পা ইডুৱালে অ। ইদুৱা পা সিদুৱালে ধৰ খুলি দিলেও হয় তেনেকে আমি পানীটো আমাৰ হৈ যায়। আলি পধূলি দিওঁ ওখকে দিলে তাতো পানী ইদুৱা। বা সিদুৱালে আনিবলৈ ব্যৱস্থাই নাই।
নাই নাই নাই।
তাতে পাহাৰৰ কাষ যে।
অ এ নবহতৰ বাৰিতে। কঠিয় আমবাহী কঠীয়া কেইডাল মানে খুৱংমণি কঠীয়া কেইডাল মানে আছিলে মই বো একিডালকে। তুলি পেলাই থৈ দিওওঁ তাৰ পৰাা আহি আকৌ ইয়াত কঠিয় তুলি ৰুবলৈ সময় নহয়গে।
নহয়গে অ সেইকেইডাল তুলি পেলাই লগতে লৈ গ'লে আজৰি।
অ পথাৰখন দুৱনি যে তাৰ পৰাা সেই ৱাই মাটিয়ে কঠিয়াৰ লগতে লাগি আছে তাপা। তুলি দিলে হৈ থাকিব।
ধান টো ভাল হয় নে।
ধান ভাল হয়।
অঁ', অ'।
আমাৰ ইয়াত বেছিকে ভাদ মাহত ৰৱ ধান টোহে ভাল হয়।
অঁ', কেলে।
ভাদ মাহৰ ৰুলে বেছি ধুনীয়াকে ধান গোটকেইটা ধুনীয়া ধুনীয়া হয়।
অ', অ'। আমাৰ ইয়াত আকৌ শাওণতে ৰুব লাগে বা আহাৰতে ৰুব লাগে মানুহবোৰে আগতীয়াকৈ যেনি তেনি ৰুই দিয়ে বাট। পদূলি মাৰি পেলাই আও।
অঁ। আমাৰ চগে, আগফাল আমাৰ চগে আগফালৰ খিনি এতিয়া ৰুব নোৱাৰে।
অ', পানী হৈ আছে।
অ'।
মোৰ, পানী বেছি হৈ আছে মানে।
অ'।
আমাৰ এই চাইদে এতিয়া হৈ গ'ল অকল কঠিয়া তলি ডৰা আছে, মানে কঠীয়া আছে মাথাওৰিটোলৈ কঠীয়া পাৰি থোৱা আছে সেইদৰাতে।
আহ আহ।
বাকী, এইকেইদৰাত এই তাৰ পৰা কঠীয়া ৰুই মেলি আহি পেলাইহে কঠীয়া অজৰাব লাগিব।
অঁ'।
বহু, কষ্ট হয়, কিন্তু তাত ধুনীয়া হয় ধান কেইটা মানে মানুহক কই, ইমান দূৰতনো কেলে ৰুবগৈ লাগে, আমিহে জানো। আৰু এইকণ আমাৰ নিজৰ খেতি লেখিয়াকে কৰোঁ হঁত।
অ', তাত খে, ধানটো ধুনীয়া হয় যেতিয়া গাত নালাগে নহয় দুদিন
নালাগে, নালাগে, বহুত ধুনীয়া ধান হয় মানে, ইয়াত পতান হ'লেও তাত পতান নহয়।
অঁ'।
সেইকাৰণে আমি তাত ধানকেইটা মাটিকণ ৰুও। এতিয়া মোৰ ৰোৱনী তালৈ নাযায়, এই ওচৰে ওচৰেহে ৰুলে।
অঁ'।
উম, তাৰ পাছতে যি হওঁক বোলো, মই হ'লেও ৰুবগৈ লাগিব।
অঁ'।
আমাৰ মানে কি, এ, নাই ৰোৱনী তাত অকলে ৰমগে মই, খুৰাই মই যাম আৰু দিনটো, দিনটো থাকিম দুদিন, তিনিদিন লাগিব।
আগৰ পৰা কঠিয়া তুলি জমা কৰি থ'ব লাগে।
সেই একে দিনাই নিম, কঠীয়া ট্ৰেক্টৰতে লৈ যাম।
অ'।
আজি খহাইছেগে আৰু।
অ', অ'।
সমায়ে বোৱাই দিবলৈ কৈছিলোঁ, মই বোলো সমায়ে বোৱাই দিয়ক, তেতিয়া এদিন যাম আৰু লগ লগতে লাত বাই, বাই এফাল ৰুই আহিম।
অ'।
তেনেকে কৈছিলো, এতিয়া আকৌ সেইটো নকৰিলে কাৰোবাৰ হেনো বোকা দিবগে লাগে গাড়ীয়ে।
অ', তাতো ট্ৰেক্টৰ বোকা হে?
ট্ৰেক্টৰ, ট্ৰেক্টৰয়েই গৰু নিব নোৱাৰি তালৈ, গৰু নাইয়োগে নহয়।
অঁ'।
যাৰ, যাৰ গৰু আছে, সিহঁতে গৰুৱে পোৱাব।
অঁ'।
কষ্ট কষ্ট, মষ্ট হ'লেও কৰিবগৈ লাগিব, সেইকেইটা ধান মানে মই, তাতহে চকোৱা ৰু, ইয়াত ক'তো চকোৱা ৰোৱাই নাই, চকোৱা গুছ লোৱাই নাই, বৰা গোছ লোৱাই নাই।
অঁ'।
বৰা চুকোৱা তাঁত ৰুও।
অ', হ'ব দিয়ক নহ'লে, মই কঠিয়া তোলোংগে।
অ', ঠিক আছে, ঠিক আছে হ'ব।